হেল্ল',
কি খবৰ দিব তুমি
আছোঁ দিয়া ভালে, তোমাৰ কোৱা?
আছোঁ দিয়া ভালে, গৰম কেনেকুৱা
বহুত গৰম, আজি তাকে চিন্তা লাগি আছে, লাইত চাইট অফ কৰি বহি আছোঁ।
ঠাণ্ডা লাগি আছে
অ এটা চান্দা কি লৈছে ন
বাহিৰততো ঠাণ্ডাই আছে ভিতৰত মোৰ ঘৰৰ ভিতৰতো বহুত গৰম নাজানো এই চিধা ৰ'দতটো পৰে ন ৱালত তোমাৰ গোটেই হিট এবজৰ্ভ কৰিলে তাৰপিছত ৰাতি হিটবোৰ পোৰা একদম এৰি দিয়ে একদম বাল
বেছি উৱাচ কৰিলে বেছি একচাৰি গলেও ঠাণ্ডা প
কি বস্তু
মানে আজি দে মাৰিল আজি বেছি কামিছ খামা নে টা হব পাৰে ৰিজাল্ট
নাজানো আৰু খালো দিয়া তুমি
নাই পথাৰত যোৱা টাইম আছে বাৰটাই বজিব
বাৰতে হ মই শুনিলো খবৰ ললো মই তোমাৰ ইয়াৰ কাৰণে তুমি পৰিলে এক্সপৰছ লা বোলে
অ লো লেপটপ এটা ক
অ ঠিকছে খেলি আছা আৰু ন
খেলা ঠাইৰ ৰবা খেলিম ৰবা আকৌ গেম সেনেকুৱা নাই, খেলিম বুলি ভাবো লৈছিলোয়ে খেলিলো কেইদিনমান। এই তাক খাব পাৰি। বজি খেলা টাইমে নাপাওঁ।
অ বঢ়িয়া বঢ়িয়া, মোকো মাত। কেতিয়াবা কেতিয়াবা খেলিব।
মাৰিব লৈ আহিবা। সৰুতে আমি খেলিছিলো পথাৰতে কট্ৰলাৰ
কণ্ট্ৰলাৰ কেইটা ললা।
দুটাই আছে নতুন দুটাই দিয়তে, অ আ ন মোক দুটাই দিছে চাগে হয় মই এইবাৰ এক্সট্ৰাৰা এ লগাব দিছিলো সিহঁতক। অডাৰ দিয়া আছে।
আচ্ছ
অ
ভালে তোমাৰ তুমিতো তোমাৰোটো ভালে, বে তুমি সৰুতে তোমাৰ। এই কি বুলি কয় যেতিয়া পি এছ চি এছ নাছিলে তেতিয়া এই কণ্ট্ৰলাৰ টিভিত লগাই কিনে খেলে সেইটোত।
অ টিভি লগাব খুজিছে, অহ তুথাউজেণ্ড টাৱেল হান্দেৰ্ড মান হব।
এইটো আহি গ'ল তোমাৰ টেক্স বক্স তোমাৰেই ভালব
ন ৰব প়
মই সৰুতে তোমাৰ সেয়া কৰিলো ল'ব কাৰণে গলো একবাৰ এটা ইঞ্চিডেণ্ট এটা হ'ল মানে এনেকা জিদ কৰি আছিলো আৰু মোক লাগে মানে কণ্ট্ৰলাৰ চনট্ৰলৰ সেইবোৰ আৰু মানে কেমটো আৰু এই গম পাইছ ন মই কোনটো কৈছিল কেছেট লগৰ পৰা মাৰিও চাৰিও জিকিলে সেইটো ল'বৰ কাৰণে এনেকা গৈছিলোঁ জিপ কৰিছিলোঁ আৰু ঘৰত ছাৰ মোক লৈ গ'ল লাখটকীয়া তেনেকে আমি এনেই বজাৰত গৈছিলোঁ আৰু লাখটকীয়াত লৈ গ'ল তাৰপিছত ল'ব কাৰণে এনেকুৱা মতছ আছে যাতে আৰু তাৰপিছত তেতিয়ালৈ মানে এনেকুৱা হৈছে কি তেতিয়া মানে আউটটো আউটডেট আউটডেটত কৈ যে আউট ডেটতে থৈ গৈছে ঠিক আছে মানে কেইদিনমান চলিব আৰু মানে এক বছৰমানা ট্ৰেণ্ডত থাকিব তাৰপাছত আৰু মানে গুচি যাব তাৰপিছত মানে ইভল্ভ হৈ আছে ন পি এছ চি এছ সেইবিলাক আহি আছে তো মই তেতিয়া মানে গলোঁ লবৰ কাৰণে তেতিয়া মানে দেখালে আৰু চব পেমেণ্ট চেমেণ্ট হৈ হৈছে আৰু অলম'ষ্ট আৰু কেছ দিব আৰু হাতত আৰু চব মানে কনফাৰ্ম হৈ গ'ল তাৰপিছত আৰু তোমাৰ মায়ে মানে কলে কি একবাৰ চলাই কেনে দেখাওকচোন তাৰপিছত এনেকে সিহঁতে টিভিৰ লগত কানেক্ট কৰি এনেকৈ চলাই কাৰণে দেখা তাইপিছে মানে এইটো চলি থকা নাই ঠিক আছে
প্ৰডাক্টটো মানে ডিফেক্টিভ
উম
তাৰপিছত আৰু বেলেগ প্ৰডাক্টটো ইউজ কৰিলে এনেকুৱা ডিফেক্টিভ আৰু তাৰপিছত মায়ে আৰু ক'লে কি বুলি কয় এইটোচোন বেয়া লোৱা নহ'ব তাৰপিছত সুধিলে আৰু এনেকুৱা পি এছ পি আছে নেকি তাৰপিছত সিহঁতে তেতিয়া ইণ্ডিভিজেল জেল কৰি কেনে তোমাৰ স্পেচিফিকেলি স্পেচিফিকেলি তোমাৰ হেয়াৰ এখন আছিলে পিএছ পিৰ এখন আছিলে তোমাৰ তেতিয়া কি এনেকা টি ভিৰ লগত কিবা কিনিলেহে যি পি এইচ পি টো কিবা পায় না চনি টি ভিৰ লগত কিবা এনেকুৱা ঠিক আছে আৰু তুমি বেলেগ কৰিকিনেও কিনিব বাদা ক'লে সেইটো কোনো কথা নাই কিন্তু এনে টিভিৰ লগত আছিলে আৰু সিহঁতৰ তাতে এভেইলেবল তাৰপিছত আৰু নাইলোৱা আৰু নললো সেনেকুৱা লোৱা নহ'ল আৰু। মানে, খেলাটো মানে এনেকুৱা মন মানে থাকিয়ে গ'ল আৰু। নাপালোঁ আৰু নিজৰ আৰু, সেই তোমাৰ গেম পাৰ্লাৰত যাই কিনে যি পিএছ ফাইভ, পিএছ ফ'ৰ সেইবোৰ তাতে খেলা
সজছয় মোৰো হৈছে সৰুতে টু থাউজেড টু ইলেভেন মানত - আছিল মোৰু, পাঁচশ টকা লৈছিল নে, এতিয়াও মনত আছে, য়েল্ল কালাৰৰ। পাঁচশ ভাঙিছে। গৈছিলো মই, অ, এই লাখ পতিত কিনিব গৈছিলো এ ম আ গলোঁ। কিন্তু তোমাৰ কিনিলো, কেচত কেতিয়া, কেচত দাম এশ নত এশ টকা নে পচশ টকা লৈ এশ ৰুপিয়া দুশ মান ললোঁ। অলিম্পিক গেম আছিল, অলিম্পিক টু থাউজেড েলভ আছিল নেকি? চলি আছিল তাৰে গেম আগৰ গেম বোৰ হেনকুৱাৰ আছিল। ফুটবল, জেভলিন থ্ৰ, আৰু ডাকখন-ডাকখনৰ মই জোনটো আচিল, প্ৰথম দিনাখনে বয়া-বেয়া ওলাইছে দুটা গান দিছিল নেকি, এটা গান বেয়া ওলাইছে খানটো মাজে-মাজে খেলো। আৰু দিনটো চুপুৰ মুফ সৰুটো-সৰুতে মাৰ চুকুৱে কানে কৈছে। আ ল-লাগেজ হতে পৰা ৰাতিপুৱা উঠো খাই আহিল আৰু স্কিনত গৰম বৰ কেইদিনন, মনত আছে। বন্তি আহছিল মোৰ, বন্তি আহওঁতে, গৰম হব বন্ধৰ কেইদিন পৰা খেল থাকো। তাৰপাছত কি গলো আৰু লাগে কেচট। মই এতিয়া ঘৰত দেত পাহৰি যাই আন স অফিচৰ পৰা, ওচৰ দাদা এটা আছিল এতে খেলা বাদ দিছছে চেতিয়া। বহুত পুৰণা টু থাউজেণ্ড ফাইভ, ছিক্সৰ বুটডত আছিল এতিয়া কমি গ'ল। ফাইভ য়েৰ্চত। কেচেত বোৰ কিনিলুৱাৰো, কিচত দাদাই মোক দি দিলে গোটেই, মই এতিয়া মই এতিয়াও আছে। মান অ' কেটবোৰ আছে কেট বোৰ এতিয়া কি হয় কাভাৰটো নাই হা কোনটো গেম কি কেছেট মই মাৰকাৰ দি লিখি থব লাগে। এ-এটা ভিতৰত দহ পোন্ধৰটা গেম থাকে। কট্ৰা হৈ গ'ল, তাৰপিছত পাৱ ৰেঞ্জাৰ হৈ গল, পাৱ ৰেঞ্জাৰ গেম এটা আচিল মজা লাগে খেলি। তিজ মিউটেন্ট নিঞ্জা টোৰটলেছ, তিনিটা ছিৰিজ অহ মেমৰিজ
তোমাৰ এনেকুৱা মোৰ এটা কাজিন এটাৰ আছিলে, তাৰ মানে মোক মানে সেয়া কৰিছিলে আৰু ছিলে আৰু মানে খেলিবৰ কাৰণে, ত' মানে পূৰা মানে সেয়াটোৱে দি দিছে গোটেই মানে, চেটটো, সেই মই ৰাখিলোঁ তোমাৰ একমাহ দুইমাহমান ৰাখিলোঁ নেকি তাৰপিছত তেওঁনেকুৱে খেলিলো ঘৰতে টিভিত কানেক্ট কৰি, তাৰপিছত আৰু তাক দি দিলোঁ আৰু
খেলিচে নে নাই তো ক খেলি হয় নাই
খেলিছোঁ, কিন্তু নিজৰটোৰ কথাই বেলেগ ন? নিজৰ এটা লাগিছিল আৰু এতিয়া তুমি থৰে না তুমি এতিয়া ফোন এটা ফোন এটাৰে কথা কওঁ তুমি বেলেগৰ ফোন ইউজ কৰি থাকিবা নেকি আৰু নিজৰটো এটা লাগে
অ
সেনেকুৱা আৰু
সেই দিন আৰু আজিৰ দিন কিমান চেঞ্জ হৈছে
তেতিয়া তেতিয়াৰ গেমিং ষ্টাইল তোমাৰ তেতিয়া টু ডি গেমছ আছিলে এতিয়া এতিয়া ত গেমছবোৰ কিমান এডভানস তোমাৰ ফোনতে কেনেকুৱা কেনেকুৱা গেম চলি যায় পাবজি হওক কিবা হওক আগতে কি কি গ্ৰাফিকছৰ গেম খেলছিলো মাইণ্ড কৰা চোন টাইবোৰ গ্ৰাফিকছৰ গেম খেলছিলোঁ এইবোৰ কন্দ্ৰা চন্দ্ৰা কিবা কিবি টু ডি ষ্টাইলত
তে মানুহে গেম ক'ত খেলিব এতিয়া ঘৰতে ৰখি আছো তো এতিয়া অ বলে জিম জিমটো বেছিকে চলি আছে তেন্দ ডেটিং চলি আছে আগৰ দিনত নাছিলে এইবোৰ আমাৰ
তোমাৰ তোমাৰ কি বুলি কয় এতিয়া তোমাৰ সেয়া এইটো যে পিএচ পিটো যে আছিলে যে পি এছ পি টো নিজৰ লোৱা সপোন সপোনে থাকি গ'ল তোমাৰ পিএছ পিটো লগৰবোৰে এনেকুৱা খেলিছিলে তাতে খেলা তাৰপিছত আৰু মোকো লাগিছিল খেলিছোঁ কিন্তু লগৰো খেলিছোঁ কিন্তু নিজৰ নাপালোঁ মই পি এছ পি তোমাৰ আগতে এনেকুৱা হোম চব হোম বুলি এটা আছিলে তোমাৰ সেয়া টিভিত আহে
অ অ ৰাতি নটা বজাত বাৰটা বজাত দিয়ে চব চিনেমা
সেইবিলাক এ এডবিলাক দেখা থাকে মই চাই থাকোঁ খুব চাই থাকোঁ ৰাতি এনেকে দেখাব এইবিলাক চাবলৈ যেতিয়া আহিব পি এছ পি কিবা তুমাৰ কিবা এটা চাইনিজ ব্ৰেণ্ড জাপানিজ ব্ৰেণ্ড এটা আছিলে ো শ বুলি কেনে সেইটো ব্ৰেণ্ডৰ তোমাৰ পি এছ পি তাৰ পিছত পি চি এল বুলি কেনে চাগে এটা আছিলে অ চি এলৰ এটা পি এছ পি এছ যবিলাক চাইনিজ আৰু সেইবিলাক চাই থাকিছিলোঁ আৰু কিন্তু মেইনলি তোমাৰ চনীৰ পি এইচ পিক এটা বঢ়িয়ে আছিলে আৰু মই তোমাৰ ভাবিছিলোঁ আৰু কি পি এছ পি হৈ গ'লে ফোনৰ কোনো দৰকাৰেই নাই আৰু
অ আৰু সেই আগতে ফোনত গেম এটা আছে ক্ৰিকেটিক টি টুৱেণ্টি বুলি খেলব লাগে মা লছে খেল তাতে বোলে সল ম চক ল
অ তোমাৰ সেইটো পি এছ পো খুব সপোনটো সপোন থাকি গ'ল আৰু পি এছ পিৰো তোমাৰ যোনটো ট্ৰেণ্ডটো আৰু সেইটো গুচি গ'ল আৰু লোৱাই নহ'ল আৰু এতিয়া চুইটচ এতিয়া চুইটচছ টুইট এতিয়া এইবিলাক লৈ কেনে লাভ নাই তোমাৰ লেপটপ আছে এতিয়া মোৰ আৰু তোমাৰো লেপটপ আছে তোমাৰ টেক্সট বক্সো আছে বাৰু লেপটপ আছে বেছি গেমিং কৰিলে হৈ যায় আৰু ক'ত আৰু তুমি এইবিলাক লৈ কেনে ঘৰি থাকা কচোন
অ
পিএছ পি চি এছ পি বা নিন্তানড চুইটছবোৰ
জে তেহেটৰ পুৰণা গেমকেছ
উম
কি ফন লে জ ছিক্সটো অহাই নাই চবৰে মঠাত চকুৰে কঠাত উম এব এ হ আহ আহ দিয় চাব দিয়